হেল্ল'
অ কি খবৰ তোমাৰ?
ভাল। তোমাৰ কি খবৰ?
যোৱাকালি তোমাৰ জন্মদিন আছিলে নেকি কি।
অ', হয় তুমি কিয় অহা নাই।
অ মই অাল অমান মানে মই বিদ্য়ালয়লৈ গৈছিলো ম মোৰ মানে আহ ফাংচন আছিলে সেইকাৰণে মই যাব পৰা নাই কি কেনেকৈ কৰিলা তো মাৰ বিৰ্থডা।
অ মোৰ বাৰ্থডে বহুত ভাল হ'ল কালি তুমি আহিলে আৰু ভাল লাগিল হয়
ন কিি হেল্ল'
অ খোৱা